হেল্ল' অ
এইটো বিলিংকিটোত মানে কোনটো বস্তুত গৈছিলে তোমাৰ বা
নাজানো নহয় আজিহে গৈছে আজি যাবনে গৈছে জানো মুঠতে দাদা এজনো গৈছে,
এইটো চোৱা মই পঠাইছো চোৱা তোমাক ভেকে ন গুৱাহাটীৰ তাতে আমাৰ এই চাৰ লগত একদম খাস
মোৰ নৰ্থ গুৱাহাটীত হ'লেও প্ৰব্লেম নাই।
ু যাব পাৰা ন গুৱাহাটীত বিল পাৰল এচছিছ ট'টেল এইটিন থাউজেণ্ড মানে পাই যাবা বেচিক চেলাৰী থাৰটী থাউজেণ্ড ফৰ হানড্ৰেড বনাছ দিব উনৈশ ত্ৰিশ টকা এক মাহত পোন্ধ দ নাই কৰিলেন তমিহ দ আৰুট থে ওৱান টাইম ফড প্লাছ ট্ৰেন্সপৰ্ট ফেচিলিটি
আচ্ছা ইণ্টাভীও দিবলে যাবা নেকি অ কেতিয়াপা আছে ইণ্টাভিউ
চলি আছে ইটাৰভিউ চলি আছে
অ তুমি মোক এনে দিবাচোন মই এনেই নিজে কনটেক্ট কৰি চাম।
নাই মই দিছো তোমাক অলৰেডি পঠাই দিছো। তুমি মোক খাল তোমাৰ ৰিজোক দিবা ৰিজমালে দেন মই দেখাব লাগিব নাৰক কোন আহিব ইণ্টাৰভিউ দিব কাৰণ অন
উম। সেটো ভাল আ
কোৱা
সেইটো কথা,
তাকে হে, আৰু কোৱা
তোমাৰ এক্সপিৰিয়েঞ্চ টো নাই।
সেইটোয়টো প্ৰব্লেম ন মই মানে আজিলৈকে তেনেকুৱা কৰি পোৱা নাই কটো।
হ'ব সিঁতো ট্ৰেইনিং দি দিব তোমাক।
কিন্তু মানে এক্সপিৰিয়েঞ্চ বুলি লিখা আছে এটা জবত
তোমাৰ সেইটোও থাকে তোমাৰ চাগে ৰয়েল এনফিল্ড চাইছে চাগে তুমি
উম চটো উম আৰু কোৱা